অ কোৱা ভাল ভাল তোমাৰ? বা আজি কিমান বছৰ পিছত ফোন কৰিলা দেখোন।
এ কি কবা আৰু কামত ইমান বিজি?
উ আজি ইমান মনত পৰিল যে হঠাৎ আচৰিত,
এ নাইে সৰুখনৰ কথা মনত গল ভাবিলো তোমতে ফোন কৰো।
অ ভালে কৰিছা।
ৰ কথা
এ কি কবা কেনেকুৱা খেলিছিলো ন। এতিয়াতো ডাঙৰে হ'লা চাগে ফটোত দেখিছো তোমাক একদম চেইঞ্জ হৈ গৈছা।
চঞ গ আছো তুমিও চেঞ্জ হৈ গৈছা ময়ো চেঞজ।
সেইটোৱে এ সৰুৱে হেল্ল' হেল্ল' অ শুনিছোঁ।
তাকে মনত পৰিছে আগতে যে কিমান খেলিছিলো
উম কিমান ক'ত ক'ত গৈছিলো তাকে,
অ আমন্ত চেনোই ক্ৰিকেট যে মই খেলিব নাজানো হ'লেও যে খেলিছিলোঁ।
মাৰ্বল তু যে খেলিছে লা যে এবাৰ যে নালাত যে পৰি গৈছিলা তুমি যে কিমান কান্দিছিলা।
পিছত তুমি তো আনি নেদিলাই তোমাৰ কাৰণে পৰি
সেইটো তুমি যে মাক জাই লগাই দিছিলা কৈছিলা যে আজি তোক মাৰ খুৱাম মোৰ মাৰ পৰা
অ আগতে যে কিবা এটা হলে যে মাকে মাতি লয় আৰু
টোৱে
মাক কি কয় মানে আৰু কিবা খাওঁ উঠিলে যে খুব পেলাওঁ
অ গাত জে ঠু পেলাই দিছিলো। কাজিয়া লাগিব নোৱাৰিলে।
অ
অ অ আৰু মাক মাত হয় দেই বাপে বহুত মনত পৰে অ। কিমান খেলিছিলোঁ।
এ বহুত খেলিছিলোঁ আৰু বাকী লগৰ বোৰৰ একদম খবৰে নাই চোন কে। কেইটামানৰ যে বাপৰে এটিটিউড এনেকুৱা দেখাই সিহঁতে। মানে কি ক'ম আৰু ডাঙৰ মানুহ হৈ গৈছে। একদম নায়ে খবৰ দেখিলেও এনেকুৱা কৰে যেন চিনিয়ে।
চিনি নাপায় অ অ হয় হয় আছে কিছুমান।
বোলো ক'ত ঘৰ সাজিলোঁ।
জ্বলাই কিনে।
তোমাৰ এই নাৰিকলৰ যে হেৰিবোৰ আছিলে।
অ পাত বিলাক যে।
সেইবোৰৰে বাপ
অ আৰু আগতেতো নাৰিকলৰ পাতেদি ঝাৰু বনাইছিলোঁ কি যে চখ
অহ অহ অ ঝাৰু বনাইছিলোঁ বা।
মাৰাৰ হে চ
আৰু সেই নামৰো আৰু ঝাৰুয়ে নালাৰু। আগত মনত আছে নে তুমি হেৰি এনেকে যে খেলিছিলোঁ এবাৰ যে মই পৰি গলোঁ, এয়া তোমাৰ এই যোনটো কি কয় ঝাৰু বনাই যে সেই পাতটো যে। তাত বহি কেনে যে টানিব পাৰি মানে ডাঙৰ ডাল ডাল। এ তামোল অ তামোলৰ। তামোলে ডাঙৰ ডাঙৰ গছৰ টানিব পাৰি, খেদিছে। ভাল লাগিছিলে মই যে পৰি গলোঁ।
বহুত মনত পৰে দেই এইবিলাক বস্তু। অ আৰু হলি চলি এইবিলাকত কিমান খেলিছিলোঁ। আৰু আৰু বৰষুণ দিলে অ বাপে অলপমান ওলাই যাওঁহে পৰিয়ে যাওঁ।
পৰিয়ে যাওঁ ৰাস্তাত ঠাচ ঠাচ কে, এতিয়াওঁ ভৰিৰ দাগবোৰ আছে।
অ ভৰি হাতে দাগ আছে। বহুত খেলিছিলোঁ দেই আৰু বৰষুণ দিলে ভিজিমেই।
অ বৰষুণ দিলেই দৌৰ মাৰিম।
আৰু কিন্তু মোৰ পিছে বৰষুণত বাৰু সিজোতে জুকো উঠিছিলে।
অ।
গমেই নাপাওঁ মই, জোক জোক
অ অ এইবাৰ যে হেৰি
অ বৰ ডাঙৰ জোক আছিলে বাপ ৰে বাপ। মইতো গমেই নাপাওঁ সেইডাল জুক বুলি কৰি আৰু জোকে উঠিলে গম নাপায় নহয়।
অ গম পোৱা নাযায় নহয় আৰু সিহঁতে একদম খামুচ মাৰি ধৰে দেৰিকে গম পোৱা যায়।
দেৰিকে মানে গমেই নাপাই, খালেহে গম পোৱা যা তাৰ পিছত অ এইটো জোক ভৰিত লাগি আছে।
পিছে আৰু যে ওলাইয়ে নাহে।
ওলাই নাহে অ নিমখ চিমখ এইবিলাক দিলেহে ওলাই আহে।
সেইটোয়ে ভয় লাগে।
সেই জোক বোলা বস্তুটো বৰ ভয়‌ লাগে দেই মোক। কিমান যে ৰদে ৰদে ঘূৰি ঘূৰি খেলিলোঁ।
অঁ।
এতিয়া আৰু ক'তনো হ'য়।
এতিয়া আৰু এই পঢ়া ৰাৰ কথা কিবা কথা একেবাৰে চব চেইঞ্জ হৈ গ'ল চবে ব্যস্ত।
এতিয়া মানে লাইফটো মানে ইমান। ব্যস্ত হৈ আছে যে এইবিলাক খেলা ধূলা কিবা কিবি।
তাকে সৰুকালৰ দিন কেইটাই ভাল আছিল।
অ এতিয়াও মোৰ মন যায় মানে সেই আগৰ দিনবোৰত যাব কাৰণে। নহলে এতিয়াও মই খেলা ষ্টাৰ্ট দিয়ে দিওঁ নেকি। ইহ হি।
অ এতিয়াও খেলিব মন যায় মোৰ মনটো এতিয়াও সৰু মোক যদি এতিয়াও লগ
আগতে কিমান ঘৰ ঘৰ খেলি
ছিলো দৰা কইনা খেলি ছিলো তোমাৰ পুতলা লৈ মাৰ এই চুৰণিখন গাঁত মেৰাই শাৰী বনাইছি লো।
লাগিলে চুৰনি টুৰনি একদম শাৰী ছাৰী পিন্ধি একদম
অঁ অঁ আৰু তোমাৰ বালি ত যে একদম এনেকে কাপোৰ লৈ জাপি কেনে একদম ঘৰ বনাইছিলোঁ বিছনাত, চিয়েৰ লৈ
কি বনোৱা না
অঁ মই গাৰু দি বনাইছিলোঁ।
কিবা কিবি এ
আৰু মূৰত চুৰণিখন এনেকে মাৰি কেনে চুলি বনাই ছিলোঁ।
দিলে নহয়। অ লৰাই নিচিনা আছিলে এই সেয়াহে কৰিছিলো।
দিয়া।
চুলি দীঘলৰ যে কিমান চখ আছিলে।
আছিলে বাপৰে।
এতিয়া আৰু চুলি কাটি কাটি নোহোৱাই হ'ল। চুলিবোৰ বেয়া হৈ যায় আজি কালি পানীৰ কাৰণে, বতৰ তোমাৰ ধূলি বালি।
উ নহ'লে আৰু আমি এতিয়ালৈকে কিমান দীঘলে হ'ল মানে ককালত পৰা হ'লে হয়।
অহঁ সেইটোৱেই।
ইমান মনত পৰে আৰু আগতে বহুত খেলিছিলো।
আগতে আগৰ দিনবোৰ, আজিকালি ল'ৰা ছোৱালী যে ফোনতে সোমাই থাকে। আমি আৰু আগতে খেলা ধূলা ৰাস্তাত
আগতে আমাক বাহিৰত যাব মানা কৰি মানে কিমান বাহিৰত খেলিছো মানে বাহিৰৰ পৰা ওলাব ই মানা সেইটো কাৰণে ডেইলি কাজিয়া গালি এতিয়া আৰু ল'ৰা ছোৱালীক মোবাইলটো নুচুবৰ কাৰণে অ এতিয়া আৰু ল'ৰা ছোৱালীক মোবাইল নুচুব
অ সিহঁতক আৰু একো নালাগে আৰু আমাক পানী খাব আহিলে, আমাক যাব নিদিব বুলি আমি পানী খাবই নাহো। খেলিয়ে থাকো, অঁ এনেকে থাকি দিম। এবাৰ ঘৰত গলে গম পাওঁ আৰু আহিব নিদিয়ে।
আহিব নিদিয়ে। একদম দৰজা চৰজা মাৰি থৈ দিয়ে নহয়।
উম, সেই
অ খোৱা, লোৱা, শোৱা চব পাহৰি যাওঁ। অকল দিন ভৰ খেলা কিন্তু এতিয়া মই ভাবো খেলাৰ লগত অলপ পঢ়াটো যদি ধ্যান দিলো হয়, সেই এতিয়া আমি ট পাৰে হ'লো হয়।
টপাৰে হ'লোঁ হয়। খেলা ধূলাটো লাগেই আজিৰ দিনত। আজিকালি ল'ৰা ছোৱালী বোৰে নুবুজে।
গোটেই খিনি লাগে। কিন্তু কত আৰু মোবাইলটোহে
সিহঁতক মোবাইল পালে আৰু একোৱেই নালাগে।
না খেলিবহে আমি এতিয়ালৈকে সৰু হ'লে ছাগে ঘৰৰ ভিতৰত নাথাকি এতিয়ালৈকে বাহিৰতে
সেইটোৱে। আকৌ সৰু হ'ব ইচ্ছা যায়।
অ আৰু সৰু হ'ব ইচ্ছা স সৰু মান মানে দিনবোৰত যাব ইচ্ছ
আগৰ দিনবোৰত
উম মোৰ মানে ডাঙৰ হবৰ ইচ্ছাই নাই একো, হব আৰু।
বৰিং, আগতে ভাবিছিলো ডাঙৰ হলে দাদা, বাহঁতক দিছে ইহঁতৰ দৰে কি ভাল লাগিব গিব এঞ্জয় কৰিম লাইফ টো। ইিহঁতে ইমান ডাঙৰ হৈছে এদিন আমিও হ'ম, কিন্তু আচল গল্ডেন ডে মানে সেই ঘূৰি আছিলো।
পোৰে অ এতিয়া আৰু সেইবিলাক দিন আৰু নাই আৰু মানে।
এয়া নাই এতিয়া আৰু নাহে। কত আহিব এই বোৰ দিন।
হয় চাগেদেই কিয় যে ইমান ডাঙৰ হওঁ ডাঙৰ হ লাগি আছিল বহুত।
আৰুটো হ'ব বাকী আছে, তেতিয়া জানো কি হয়?
ময় আৰু
এইটোৱে এইখিনিয় বহুত আৰু।
হ'লো আৰু যি হ'লো হ'লো আৰু।
আৰু কিমান ডাঙৰ হ'ম।
কৰাই দিলে বয়সটো।
ময়ো ভাল পাওঁ।
প্ৰব্লেম থাকিব, মানে আৰু প্ৰব্লেম হেণ্ডেল কৰিব। কৰা মোৰ ক্ষেমতা নাই।
উম
কেতিয়াবা আৰু কি হব, ভাল হলেতো বাৰু ভালৰে কথা।
ভালেই এতিয়া বাৰু, এতিয়া আৰু তোমাৰ পঢ়া পাতি কেই জব বি চাৰি নিজৰ কাৰণে কিবা এটা কৰিব লাগিব, সেইতিয়া সেইবোৰ চিন্তা সৰুতে আছিলে। এনেই খেলিব পাও। এতিয়া খাব পাওঁ।
পঢ়িবা নাছিলে।
চকলেট তোমাৰ সেইবোৰে আৰু।
অ আৰু কি হৈ নটিখন যাবলে ইমান বেয়া পাই, অ শুনিছানে? অ বোলো টিউচন যাব যে ইমান বেয়া।
অ মইও মা মাই টিউশচন।
অ একদম মানে টিউচন মানে ইমান বেয়া পাও মানে, টিউচনতটো যে কত দিছিলে সেইটো তামত মানে, টিউচনৰ মানে খেলাটো মিচ হৈ যায়তো
অ গধূলি টাইমত এ খেলিব লাগে যে, টিউশচন যাব।
অ চবে খেলি থাকে, আমি আকৌ টিউচনত।
আমি টিউচনত।
অ আৰু সেইটো টাইমতে ভাগৰ লাগে খেলি চেলি আহি।
অহ ভাগৰ লাগে তোকেত আৰু তেতিয়া শুব ইচ্ছা যায়।
টিউচন ও পঠাই দিয়ে।
অ
মোৰতো ঘৰৰ দুৱাৰ মুখত এ টিউচন অথচ মই সদায় দেৰি দেৰিকে মানে টিউচন যাও মানে মোৰ শুই ন শোৱে আৰু
অ
ইমান বেয়া লাগে থিউচন যাব।
আগৰ দিনবোৰ ভাবিলে বহুত বেয়া লাগে এনেকুৱা লাগে ঘুৰি যাব ইচ্ছা যায় আৰু নিজক এতিয়া মানে চাব ইচ্ছা যায় কেনেকে কি কৰিছে
তিইম ট্ৰেভেল এটা থাকিলে বহুত ভাল আছিল।
সেইটোৱে
ক'লো হয় আকৌ আগত কি তেতিয়া হয়তো চাগে বেচি খেলাট ফ্ৰকাছ নকৰি অলপমান পঢ়টো ফ্রকাছ
পঢ়াটো ফ্ৰকাস কৰিলোও আজি কি কৰিবও পাৰিলি
তেতিয়া আমি বহুত উন্নতিত পথত মানে। উম উম গৈ পালোঁ।
ভাবিলে ইমান যে বেয়া লাগে ভালো লাগে।
উম উম চাগে দেই এইবোৰ দিন আহিব আৰু এইবোৰ দিনটো নাপাওৱেই আৰু কত আহিব।
উম
একো নাই যেতিয়া থিক যাম তেতিয়া খেলিম।
অ সেইটোৱে। এতিয়া আৰু যিহেতু জন্ম লৈছো ডাঙৰটো হবই লাগিব।
নিজৰ খিনি সমস্যা হৈছে।
সেইটো মেইন প্ৰব্লেম চাৰিফাকাত কি যাৰ ডাঙৰ হোৱাটোৱেই
সেইটোৱে কি কবা আৰু হ'বতো লাগ- থাগিব এতিয়া আমি বয়সতটো ধৰি ৰাখিব নোৱাৰো।
বয়সটো যদি মই চব কৰাব পাৰিলো ন বহুত আগত মই বয়টো চব কৰাই ৰখাই থৈ দিলো ডাঙৰে নহওঁ। সেইয়াই আৰু উপায় নাই আৰু কি কৰিবা আৰু এতিয়াতো কোনোৱে
পৰিকমই ইয়াতকে আৰু আগবাঢ়িব নিবিচাৰু
অ মই ইয়াতকে আৰু বেছি আগবাঢ়িব মোৰ মানে
অ
দিয়া হ'ব দিয়া
অ দিয়া ঠিক আছে দিয়া ভাল লাগিল কথা পাতি আহ।